শুনিছানে?
শুনিশ্চয় শুশ্চয়-
কি খবৰ?
কি খবৰ?
ভালে আছো ভালে আছো তোমাৰ খবৰ কোৱা?
ভাল ভাল ভাল ভাল আজি কিহৰ ওপৰত আলোচনা কৰিম বুলি ভাবিছিলা?
অ হয়।
হয়।
হয় হয় হয়। হয়।
হয় তুমি কোৱাচোন এবাৰ আত্মবিশ্বাসৰ কি হ'ল আত্মবিশ্বাস
আত্মবিশ্বাস মানে মানে নিজৰ পৰা ক্লচ থাকিলে বহুতখিনিয়ে ভাল। আহ উম আত্মবিশ্বাসৰ ওপৰতো মানে যদি নিজৰ ওপৰত যদি ভাল আত্মবিশ্বাস - থাকে বা আহ সেইটো ভাল হয় আৰু বহুত বহুত খিনি বেছি কৰিবলৈ নিজকে পোৰা আগ্ৰহী কৰি তোলে নিজকে হয় নে নহয়?
তাৰপিছত আৰু এনে এনে এ তুমি কি ভাবা?
অ এইটোৱে আত্মবিশ্বাস
হয়।
আজি আমাৰ। ৰ্থপৰত আমি আমি আমি যদি আ
হয়।
হয়।
হয়।
হয়।
আত্মবিশ্বাস মানে নিজৰ দক্ষতা আৰু গুৰু সিদ্ধান্তৰ ওপৰত থকা মানে দৃঢ় বিশ্বাস বুলি কোৱা যায়। মানে আত্মবিশ্বাসক।
হয়।
আত্মবিশ্বাসৰ লগত জড়িত তোমাৰ
অ হয় হয় হয়। হয়।
ভালেই আত্মবিশ্বাসটো অতি গুৰুত্বপূৰ্ণ অংশ হিচাপেও গ্ৰহণ কৰা দেখা যায়।
শুনিছা নে মোৰ মাতটো? অ শুনিছো মই তোমাক তোমাক তোমাক সুধিছো যে আত্মবিশ্বাসৰ লগত কিবা অভিজ্ঞতা আছে নেকি, তোমাৰ আত্মবিশ্বাসৰ বিষয় তুমি কি বুলি ভাবা অকণ
মোৰ এনে সেনেকুৱা অভিজ্ঞতা সেনেকুৱা এতিয়ালৈকে হোৱা নাই আত্মবিশ্বাসৰ যে এনেকোৱা কোনো অভিজ্ঞতা আ হেনে কোৱা হৈছে হৈছে গে মই স্কুলত থাকোতে মানে পৰীক্ষাৰ ক্ষেত্ৰত যে মই এইটো কৰিব নোৱা- ৰো নোৱা মানে ভা মানে এইদিন ভাবিছিলো যে এইটো কৰিব নোৱাৰিম বা বা ত সেইকাৰণে মানে নিজকে অলপ মানে তলত আ মানে অলপমান সেই হৈছিল আৰু পিছত ভাবিলো নাই কৰিব পাৰিব লাগিব। নিজৰ ওপৰ- যেদি যেদি বিশ্বাসটো আহিল ত তেতিয়া মানে পৰী- ক্ষাটো ভাল হল আৰু বহুতো ভাল লাগিল এনেকুৱা। কেতিয়াবা মানে এনেকুৱা হৈছিলে আৰু মোৰ লগত তোমাৰ লগত এনে হৈছিল নে কেতিয়াবা?
হয় হয় মোৰ মোৰ ক্ষেত্ৰত বহুবাৰ আত্মবিশ্বাস হয় মোৰ বহুত বেছি ভাল কিয়নো মই সৰুৰে পৰা মই বিশ্বাসৰ জৰিয়তে বহু বস্তু অৰ্জন কৰিবলৈ সক্ষম হৈছো মই। অ ক্লাছ নাইনৰ সময়তে হওক বা নৱমমান শ্ৰেণীত থাকোতে মোৰ এখন পৰীক্ষা বেয়া হৈছিল। আৰু পৰীক্ষালৈ বহুত কম সময় বাচি আছিল তেতিয়া মই আত্মবিশ্বাসেৰে মই পঢ়িছ- আৰু আত্মবিশ্বাসেৰেই মই অ নিজকে বিশ্বাস দিছিলো যে মই পাৰিম মই কিবা এটা কৰিবলৈ পাৰিম। পৰীক্ষাৰ সময়তে অ মানে মোৰ বহুখিনি অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছিল। বিশ্বাস থকাৰ কাৰণে মই হেৰি পৰীক্ষা মই আহ পৰীক্ষাত সুফল লাভ কৰিবলৈ সক্ষম হলো। গতিকে মই এটা তোমাক মাত্ৰ এটা উদাহৰণ হে দিছো অ আৰু বহু বস্তুৱে বহু ক্ষেত্ৰত মই আত্মবিশ্বাসৰ জৰিয়তে বহুতো বস্তু অৰ্জন কৰিবলৈ সক্ষম হৈছে। গতিকে আত্মবিশ্বাসৰ লগত অ মোৰ যিটো সম্পৰ্ক এই সম্পৰ্ক মই ভাবো যে মোৰ আহ বহুত বেছিয়ে ভাল আৰু সেই আত্মবিশ্বাসৰ কাৰণে মই মোৰ মই মোৰ মই ধন্যবাদ দিব বিচাৰিম মোৰ প্ৰিয় শিক্ষাগুৰুসকলক মোৰ বান্ধৱীসকলক বা মোৰ যি পৰিয়াল বৰ্গৰ সদস্য আছে তেওঁলোকক কিয়নো তেওঁলোকৰ দোৱাৰাহে মই ইমানখিনি আত্মবিশ্বাস গঢ়ি তুলিবলৈ মই সক্ষম হৈছো।
আহ ঠিকে কৈছা বহু মানে এজন ব্যক্তিৰ ক্ষেত্ৰত মানে আত্মবিশ্বাস থকাটো বহুত খিনি বেছি গুৰুত্বপূৰ্ণ আত্মবিশ্বাস থাকিলে এজন ব্যক্তিয়ে বহুত বহুত মানে বহু বহুত বেছি পৰিমাণে নিজৰ লক্ষ্য হওক বা যিকোনো ক্ষেত্ৰতে আগুৱাই যাব পাৰে।
হয় তুমি ঠিকেই কৈছা।
অ'।
আত্মবিশ্বাস আচলতে তুমি ক'ব গলে আ আত্মবিশ্বাস অবিহনে মানহূৰ এক একোৱে কৰিব নোৱাৰে আত্ম বিশ্বাস অবিহনে মানহূ কোনো মানহূ একোয়ে কৰিব নোৱাৰে। ভৱিষ্যত প্ৰট্টীতো ক্ষেত্ৰত লাগে লাগিলে বিজ্ঞান বিজ্ঞানৰ ক্ষেত্ৰতে হওক, লাগিলে কৰ্ম দক্ষতাৰ ক্ষেত্ৰতে হওক, লাগিলে আ যিকোনো ধৰণৰ আ যিকোনো বস্তুৱেই নহওক কিয় আত্মবিশ্বাস সকলো আত্মবিশ্বাসৰ অবিহনে আত্মবিশ্বাস নোহো - নোহোৱাকে আ কোনো মানুহ এক একোতে সফলতা অৰ্জন কৰিব পৰাটো মই প্ৰায় অসম্ভৱ বুলিয়ে ভাবো মই। তুমি কি বুলি ভাবা?
মোৰ মতেটো সিটোৱে কাৰণ আত্মবিশ্বাস নহলেতো কেতিয়াও মানে - মানে জীৱনত কেতিয়াও সফল হবই নোৱাৰে কাৰণ নিজৰ ওপৰত যদি মই যদি আজি ভাবো যে মই এইটো কাম কৰিব পাৰিম ত' পাৰিমে, যদি মই সেইটো কাম নোৱাৰো ত' নোৱাৰোৱে। সেইটো টো কাম সেইটো নিজৰ ওপৰত কথা, যে মই মনৰ ওপৰত যেতিয়া আত্মবিশ্বাস এটা আহে বা মই পৰীক্ষা হওক বা যিকোনো পৰি মানে যিকোনো প্ৰতিযোগিতা মূলক পৰীক্ষাই নহওক কিয় যদি নিজৰ ওপৰত যদি নিজৰ আত্মবিশ্বাসটো থাকে বহুত কিছু পৰিমাণে বহুত ক্ষেত্ৰতে নিজে নিজেও আগুৱাই যাব পাৰে।
হয় হয়, ঠিকে কৈছা। তুমি আজিলৈকে আত্মবিশ্বাস সৰ দ্বাৰা কি কি অৰ্জন কৰি পাইছা? তোমাৰ মানে বিশেষ কিবা অনুভৱ?
মই এনেকুৱা এনেকুৱা অনুভৱ নাই বিশেষকে কিন্তু মই ক'লো ক'লোৱে আগতে এই যে মোৰ মানে পৰীক্ষাৰ ক্ষেত্ৰত এনেকুৱা হৈছিল ত' পৰীক্ষাটো মানে ভাল হৈছিল আৰু তেতিয়া স্কুলত থাকোতে আৰু কেতিয়াবা মই
মানে এনে - এনেই কেতিয়াবা এদিন মানে কুইজ খেলিব গৈছিলোঁ আৰু কলেজতে তাতে ভাবিছিলোঁ যে মই হা মানে উ নোৱাৰিম, পিছত ভাবিলো নাই মই পাৰিম যেতিয়া নিজৰ মনৰ পৰা ৰা যেতিয়া বিশ্বাস এটা আহে ত' মই তাত চাইছো কুইজত পাই গেলো চেকে মানে বা ফাৰ্ষ্টো পালো। ত' পাই - পালো, তেতিয়া মোৰ মানে মনত আৰু মনত আহিছিলে যে মই পাৰিম। এনেকুৱা হৈছে মোৰ তে তোমাৰ লগত এনেকুৱা এনেকুৱা হৈছে নেকি?
মোৰ লগত বহুবাৰ হৈছে আচলতে মই স্কুলত আত্মবিশ্বাসৰে বহু বস্তু অৰ্জন কৰিব পাৰিছোঁ আৰু উদাহৰণ হিচাপে মই কাহিনীটো আছিলো মই তোমাক কলুয়েই ইতিমধ্যে। এতিয়া কথাটো হ'ল যে আত্মবিশ্বাসৰ অ জৰিয়তে আমি বস্তুতো বহুত বস্তু অৰ্জন কৰিব পাৰোঁ। সেইটোতো সকলোৱে জানে কিন্তু আত ত্মবিশ্বাস বৰ্তমানৰ সমাজত আ তুমি ভাৱা নেকি যে কমি কমি আহি আছে বৰ্তমানৰ সময়বোৰত?
বৰ্তমান সমাজত এইটো হ ক'ব পাৰা কাৰণ এতিয়াতো বহুত - বহুত খিনি মানে এতিয়া কয় মানে কিছুমান মানুহে এনেকুৱা কৰে যে সি কৰিছে ময়ো কৰিম। বা সি পাৰা নাই তো মইয়ো পাৰা নাই মানে নিজৰ ওপৰত মানে আজিকালি নিজৰ ওপৰত বিশ্বাসটো নাইকীয়া হৈ হৈ যোৱা দে - দেখা যাই আছে এতিয়ালৈ এতিয়া।
আচলতে বৰ্তমানৰ যি নৱপ্ৰজন্ম মাজত মই কৰবাত নহয় কৰবাত আত্মবিশ্বাসৰ অকণ পৰি - অ - পৰিমাণটো অকণ মই কমকে দেখা পাওঁ। আৰু মই ভাবো যে বৰ্তমানৰ নৱপ্ৰজন্ম আত্মবিশ্বাসেৰে যিকোনো কামত আগবাঢ়ি যোৱা উচিত। আৰু আমাৰ যি আগৰ যি সুখ আছিল আমাৰ যি আগৰ প্ৰজন্ম আছিল আগৰ প্ৰজন দেউতাহতৰ কথাই হওক বা আমাৰ ককা দেউতাহতক কথাই হওক বা ককা কথা বা তেওঁলোকৰ আ তাত আত্মবিশ্বাস প্ৰচুৰ পৰিমণে আছিল কিন্তু বৰ্তমানৰ যি জেনেৰেশ্বন বৰ্তমানৰ যি বৰ্তমানৰ নৱপ্ৰজন্মৰ তাত সেই আত্মবিশ্বাস দেখিবলৈ পোৱা নাযায় গতিকে মই ভাবো যে আত্মবিশ্বাসৰ ক্ষেত্ৰত বৰ্তমানৰ প্ৰজন্মই ক্ষতিগস্ত আছে আৰু তেওঁলোকে আত্মবিশ্বাস আ বহু পৰিমাণে নিজৰ ভিতৰতে গঢ় দিব লাগিব আৰু আত্মবিশ্বাসৰ জৰিয়তে মানে তেওঁলোকে আগবাঢ়ি যাব পাৰিব।
উম ঠিকে কৈছা তই ঠিকে কৈছ কাৰণ আজি নৱপ্ৰজন্মই যদি আত্মবিশ্বাস নাথাকে এইটো মানে মানে নিজৰ লক্ষ্যত বা যিকোনো ক্ষেত্ৰতে আগুৱাই যাবাতো বহুত অসুবিধা হোৱাৰ সন্মুখীন দেখা যাব নতুন নতুন নতুন নৱ প্ৰজন্মৰ ক্ষেত্ৰত
আৰু তো অ কোৱাচোন
সেই আৰু বাকী সেই আত্মবিশ্বাসৰ কথা মানে যিমানে নোকোৱা কিয় মানে এইটো কৈ শেষ কৰিব নোৱাৰি মানে বিশেষকে আত্মবিশ্বাস কথা মানে কৈ থাকিলে মানে এইটো কেতিয়াও শেষ নহয় মানে এইটো লেখত থবলগীয়া এটা বিষয়
হয় হয় ঠিকেই কৈছা।
হয়, মানে বৰ্তমানৰ দিনত
হয় হয় ঠিকেই কৈছা তুমি আত্মবিশ্বাস থাকিলে মানে ভাল আৰু নিজৰ লগন নে আৰু নিজৰ লগতে নিজৰ লগত বা বন্ধুসকলকো মানে কোৱা য-যে মানে ক'ব পাৰি যে তোমাৰ মানে মোৰ নিজৰ মানে নিজৰ লগত চোৱা নিজৰ আত্মবিশ্বাস চাই লোৱা যে ক'ত কেনেকুৱা কি কৰিবা, যিকোনো ক্ষেত্ৰতে আত্মবিশ্বাস থাকে য'ত বহুত বহুত মানে খুব বেছি অ' যিকোনো ক্ষেত্ৰত নিজৰ আগুৱাই যাবো খুব সুবিধা কানো হয়।
আৰু উম' ঠিকেই কৈছে আত্মবিশ্বাসটো বহুতখিনি গুৰুত্বপূৰ্ণ। নিজৰ নিজৰ লগতে বেলেগৰো
অ' ঠিকে।
হয় হয় ঠিক কৈছা, ঠিকে আছে দিয়া আজি ভাল লাগিল। তাৰ লগত কথা পাতি ঠিক আছে এতিয়া ধন্যবাদ।